অঁ কোৱা!
কি খবৰ?
ভাল, ভাল! তোমাৰ ভাল?
অঁ আছোঁ, আছোঁ! ক'ত আছা, ঘৰতে নে?
উম ঘৰত আহিলোঁ, বন্ধ দিলে নহয় ত ঘৰত আহিছোঁ!
অ' মউ ঘৰতে, বন্ধ দিলেতো!
উম, উম! কোৱাচোন?
নাই বোলো এই আমি মই কিবা এটা বিষয় মানে আলোচনা কৰোঁ বোলো, এতিয়া বন্ধ হৈছে যিহেতু! চামাৰ ভেকেশ্যনৰ ওপৰত!
উম, উম! কোৱা?
অ মানে এই গ্ৰীষ্মকাল বন্ধ আৰম্ভ হ'ল এতিয়া তুমি মানে কি, কি পৰিকল্পনা আছে তোমাৰ?
আম উম, এইবাৰ বন্ধত মই মোৰ মানে আইতা আইতাৰ ঘৰলৈ যাম, কাৰণ মই আইতাৰ ঘৰত মই বহুত দিন যোৱা নাই ত' মই আ আইতাৰ তালে যাম বুলি ভাবিছোঁ আৰু আ, বহুত দিনৰ পিছত সকলোকে লগ পাম যিহেতু। সেইটোৱে মোৰ মন, তোমাৰ কি পৰিকল্পনা আছে?
এ, মোৰ আৰু মই প্ৰথমে অলপ জিৰণি লম এতিয়া খালি দুদিনমান। উ, তাৰ পিছত বাৰু মানে আ, কম্পিউটাৰৰ মানে ক্লাছ লোৱাৰ মানে অলপ আ, ভাবি আছো আৰু কি কৰো ঠিক নাই এতিয়া। এনেকে।
অ', অ', খুব ভাল সিদ্ধান্ত বাৰু মানে এতিয়া বন্ধ কিবা এটা তুমি ভাল কামতে খটাইছা ভালে কৰিছা। মানে উম সেইটোৱে মানে বন্ধৰ সময় কেৱল খালী নচ খাল খেলি নষ্ট কৰিতো লাভ নাই নুত
অ', অ', অ', অ', ঠিক। ঠিক কৈছা তাৰ, মানে তাৰ উপৰিও মই আৰু প্ৰতিদিনে আ, কিতাপ আ পঢ়িম বুলিও নকওঁ কেতিয়াবা ধৰা মানে কেতিয়াবা কিছুমান এচাইনমেন্ট দিয়াতো। সেইবিলাক কৰিম আৰু অলপ এনেকে এ বিয়ামো মানে কিবা কিবি কৰিম আৰু।
আচ্ছা, ময়ো বাৰু প্ৰতিদিন আ, ৰাতিপুৱা মানে অলপ এক্সাৰচাইজ কৰিম বুলি ভাবিছোঁ ভাবিছোঁহে কিন্তু এতিয়ালৈ বৰ্তমান
অ', অ'।
আৰম্ভটো কৰা না আৰু আ, স্বাস্থ্যটো ভাল ৰাখিবলৈ ব্যামটোতো অতি
অ' প্ৰয়োজন প্র হয় হয়। আ, বাকী হেৰি তুমি কি আ, ট্ৰিপ নোযোৱা নেকি মানে ভ্ৰমণ ভাল পোৱা নেকি ভাল পোৱা নে?
অ' নিশ্চয় ভ্ৰমণ কৰিবলৈ কোনে ভাল নাপায়। আ, বৰ্তমান বৰ্তমানতো ভাবিছোঁ ৰ'বা কিবা হয়, আম ভাবিছোঁ যে এইবাৰ কজি
আ, কাজিৰঙা যাম বুলি ভাবিছোঁ আমাৰ, আমাৰ এইফেলে পৰা ওচৰে হয় য যিহেতু। আৰু ক'ব গ'লে আৰু কেইখনমান ঠাই ভ্ৰমণ কৰিবলৈ আশা ৰাখিছোঁ। কিবা হয়।
অ' বাহ ভ্ৰমণ কৰিলে নতুন ঠাই নত, নতুন মানুহৰ নতুন সংস্কৃতিৰ বিষয়ে জানিব পাৰি।
উম, একদম ঠিক কৈছা মানে তেওঁলোকৰ সাংস্কৃতিবোৰ বা মানে ঠাইবোৰ মানে গম পাইতো বহুত ভাল লাগে আৰু ধৰা আ, মোবাইলত সময় নষ্ট কৰাতকৈ প্ৰাকৃতিৰ মাজত অলপ সময় কটোৱাটোও বেছি ভাল লাগে ধৰা।
ঠিকেই। ব, মানে বন্ধ সময়ত ঘৰত কাম সহায় কৰাও উচিত বুলি মই ভাবোঁ আৰু।
উম, নিশ্চয় মইতো সহায় কৰোৱে বাৰু, আম আমাক ৰা-ৰান্ধাত সহায় কৰোঁ আৰু ঘৰৰ কিছুমান সৰু সুৰা কামতো লাগি দিওঁ।
অ', তুমি ভাত বনাব জানা ন'? ভাত বনাব জানা?
উম, ভাত অলপ চলপ জানো বাৰু শিকিছোঁ।
অ' ময়ো মা ম-ময়ো মোৰ মানে সৰু ভাই এটা আছে যে
উম।
তাক অলপ পঢ়াম আৰু এইবাৰ বন্ধ কেইদিন।
উম, ভাল খুব ভাল দে, মানে বন্ধ মানেতো কেৱল আনন্দ নহয় ন'। আজিৰ আৰু এতিয়া ডাঙৰো হ'লো যিহেতু অকল আনন্দ কৰিলেতো নহ'ব নিজৰ
নিজৰ মানে কামবোৰটো কৰি চলাব কৰি কৰি যাবই লাগিব যিহে
উম, হু, এইটোৱেই। আ এইবাৰ মই মানে এটা নতুন অভ্যাস আৰম্ভ কৰিম। মানে কি বুলি ভাবিছোঁ মানে আহ আ সদায় মানে দে মানে দিনটোত মানে ডায়েৰী লিখিম বুলি ভাবিছো কিবা এটা।
সেইটোতো ভা অ সেইটোতো বাৰু তোমাৰ ভাল অভ্যাস অভ্যাস মানে পিছত ধৰা তুমি যেতিয়া তোমাৰ ডায়ৰীখন খুলি চাবা নিজৰ স্মৃতিবোৰ পঢ়িবলৈ পঢ়িবলৈ সুযোগ
অ। অ ঠিকে। তুমি পিছে বন্ধত বন্ধু-বান্ধৱীৰ ঘৰত নোযোৱা?
উম মই বৰ্তমান ভাবা নাই কাৰণ মই মোৰ বন্ধু-বান্ধৱীবিলাক চব দূৰতে আছ আছে ত' ঘৰবিলাক। মোৰ ওচৰত টো কোনো নাই তেনেকে যদি সময় মিলে মই যাম বুলি ভাবিছো। কিন্তু এতিয়ালেকে ভাবা নাই। তুমি?
মইয়ো কি কৰো যাম চাগে মই দুদিনমান পিছত যাম এতিয়া নাযাও ক'লোৱে দুদিনমান ৰেষ্ট ল'ম বুলি।
আচ্ছা আচ্ছা।
উম। উম, এইয়া আ বন মানে বন্ধ সময়ত গছ-গছ গছনি ৰোপন কৰাটো এটা ভাল কাম কিন্তু। মই মানে ভাবিছো আৰু এইবাৰ গছো ৰুম বুলি।
অ সেইটো হয় বাৰু দেই।
উম।
মানে ভাল গছ-গছনি ধৰা এতিয়া আমাৰ আমাৰ বহুত কমিয়ে আহি গৈছে লাহে লাহে ধৰা। এতিয়া ধৰা দীপৰ বিল আৰু ক'ৰবাত দীঘলী পুখুৰী সেইখিনিটো কাটিয়ে পেলাইছে
অ সেইবিলাকটো কাটিয়ে পেলাইছে উম।
তেনেকুৱাই আৰু উম।
উম আৰু উম কোৱা।
ভালেই চিন্তা কৰিছা নকৰা নহয়।
উম।
আৰু তুমি ক'ৰবাত নোযোৱা নিকি ফুৰিবলে?
মই যাম কিন্তু দুদিনমান দেৰিকে যাম। এতিয়া দুদিনমান ৰেষ্ট ল'ম বুলি ক'লো যে।
অ আচ্ছা ক'ত যাবা ইনে ফুৰিবলে ক'ত ভাবিছা ভাবা নাই?
এ এতিয়ালৈ প্লেন হোৱা নাই। যাম আৰু আৰু এ গ্ৰীষ্ম কালত মানে বহুত গৰম থাকেতো। মানে উম গতিকে জ মানে আৰু তোমাকো কৈছো তুমিও নিজৰ স্বাস্থ্যৰ এইটো ল'বা কেয়াৰ ল'বা যথেষ্ট পানী খাব লাগে। আৰু ৰ'দত বেছি সময় থাকিব মানে নালাগে আৰু।
উম সেইটোৱে বাৰু ধৰা মানে এই জুলাই মাহটোত মানে বহুতেই গৰম পৰে। ত' মানে সেইটোয়ে লগতে মানে এতিয়া ঘৰত আছো যিহেতু স্বাস্থ্যৰ যত্নটোতো লোৱাৰ লোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ মানে আৰু এতিয়া ধৰা বাহিৰত থাকিলে ইমান এটা নিজৰ স্বাস্থ্যটো অ যত্ন লোৱাটো নাযায় বুলিয়ে কওঁ মই।
উম, হম।
ঘৰত থাকিলে এতিয়া ঘৰৰ পৰিয়ালৰ, পৰিয়াল থাকিলে তো পৰিয়ালে চাই অলপ চাইছিল
অ', অ', অ', বাৰু। বাকী পিছে মানে তুমি ত তোমাৰ কলেজ কেতিয়া মানে এক তাৰিখে খুলিব ন?
এক তাৰিখ বুলি এক তাৰিখতটো নহয় চাগে মানে মুঠতে আগষ্টত খুলিব আৰু। ত' তেতিয়া যাম আৰু। মানে গোটেই গ্ৰীষ্মকালীন বন্ধটোতো মই ঘৰতে আছোঁ, ঘৰত আৰু ফুৰিব গলেতো ফুৰিবলৈ যাম।
অ', অ'।
আৰু অ', কলেজতটোতো সেই আগষ্টতে খুলিব চাগে। তোমাৰো তেনেকুৱাতে খুলিব চাগে।
তেনেকুৱাতে খুলিব। তুমি মানে অ', তোমাৰ পৰীক্ষা কেতিয়া, মই তোমাক সুধিব লৈছিলোঁ?
অ', ময়ো সেইটোয়ে সুধিব লৈছিলোঁ। অম পৰীক্ষাটো মই দি আহিছোঁ হে।
মানে তুমি এইবাৰ অ', এইবাৰ বেলেগ চেমত হবা ন?
অ', এইবাৰ মানে খোলাৰ লগে, লগে মই বেলেগ চামত হ'ম। তোমাৰো পৰিক্ষ
অ', মোৰতো বাৰু হলেই বাৰু, উম। আৰু তোমালোকৰ সেইফালে জেগা বিলাক মানে ভাল লাগে ন?
উম, আমাৰ এইফালৰ আৰু জেগাবোৰ ভালে লাগে বাৰু।
আৰু সেউজীয়া পৰিৱেশটো বেছি।
উম, সেউজীয়া পৰিৱেশটো হয় বাৰু বেছিকে অ, চহৰত বেলেগ ধৰা এতিয়া
উম।
আমাৰ খন গাও নহয় চহৰো নহয় বাৰু ক'ব গলে। কে মানে অলপ সেউজীয়া পৰিৱেশটো আছে আৰু ক'ব গলে।
উম, উম, ঠিকে।
তুমি এতিয়া গাঁও ঘৰত আছনে নে?
অ', গাঁও ঘৰত, গাঁও ঘৰত।
আচ্ছা, আচ্ছা ভালে। তোমালোকৰো ইফালে পৰিৱেশতো ভালেই।
অ', ভাল, ভাল আমাৰ ইফালে মানে আ, ইয়াত মানে এটা ডাঙৰ এটা পুখুৰী আছে খিমপুৰ পুখুৰী বুলি। খুব ভাল লাগে যতে-ততে ইভিনিঙত গৈ পেলাই বহি। মানে একদম ধুনীয়াৰ পৰিৱেশটো ধুনীয়া ডাঙৰ পুখুৰীত তাত মানে উম বহাৰ কাৰণে ধৰ প্লেট-শ্লেট আছে আৰু, চিটিং প্লেট। অ, খুব ভাল লাগে। কেতিয়াবা আহিবা ফুৰিব।
অ', যাম, যাম নিশ্চয় যাম, অ, তুমি চাগে বন্ধু বান্ধৱীৰ লগত যোৱা চাগে তালৈ?
বন্ধু বান্ধৱী লগত নাই। মই বাৰু এনেতো গুৱাহাটীত থাকা হয়, এতিয়া এনেকে ঘূৰা নহয় মোৰ।
আচ্ছা, বন্ধ পালে কেতিয়াবা যাবা আকৌ নিজে ডাঙৰ হোৱা ঠাইখন।
অ', কেতিয়াবা যাব লাগিব, বান্ধৱীৰ লগত বান্ধৱী মানে বন্ধু বান্ধৱীৰ লগতে যাব লাগিব।
অ', বন্ধু বিলাক আছে নহয় সিহঁতৰ লগত যাব পাৰিবা।
উম, উম, উম, আছে মোৰ মানে বিৰাট ভাল আঁহ লগৰ ছোৱালী আৰু লগৰ ল'ৰাবিলাকো আছে। সিহঁতে লগ ধৰি আছে বাৰু কিবা কৰে এতিয়া যাম চাগে।
অ মানে এইটোয়ে এটা যোনটো বন্ধত মানে ধৰা সকলোবোৰ ঘৰলে আহে ন। ত' তেতিয়াই লগ পাব পাৰি ন'হলে আৰু আগৰ লগৰবোৰকটো লগ পোৱাৰ অলপ অসুবিধাই হয়। উম, কৰিবলে লগ কৰিবলে অলপ সময় মানে বন্ধ থাকে যিহেতু লগ কৰিব পাৰা
অঁ, কৰিব লাগিব। চবকে কৰিম, উম বন্ধু বান্ধৱী বিলাকক। চবকে কৰিম, মই সিহঁতক মাতিমো মানে আমাৰ ঘৰলে। বোলে ফুৰিব আহিব ঠিক আছে বাৰু আশা কৰো এইবাৰ গ্ৰীষ্মকালীন বন্ধ এই আনন্দৰে লগতে বহু নতুন অভিজ্ঞতা লাভ কৰিম বুলি তুমিও কৰিবা।
অঁ, বন্ধ শেষ হোৱাৰ পিছত, উম, আহ আৰু এদিন আমি অঁ, ফোন কৰিম মানে যোগাযোগ হ'ম যাতে মানে আমাৰ অভিজ্ঞতা বোৰ আমি আকৌ ইজনে সিজনৰ লগত কথা পাতিব পাৰো আৰু উম, হ'ব বন্ধবোৰতো এনেকেই গুচি যাব ত।
হম, উম এইটো বহুত মজা লাগে। পিছে ঠিক আছে ন, তে তেতিয়ালৈকে মানে ভালদৰে থাকিবা আৰু বন বন্ধ উপভোগ কৰিবা ভালকে। ঠিক আছে ভাল লাগিল দেই, উম।